অ ধ্ৰুপদ
কি কৰি আছ?
এই ভাত খালোঁ এতিয়া ভাত খাই পেলাই অলপ জিৰণি লৈছোঁ আৰু শু আৰু এতিয়া আই পি এলখন চাই আছোঁ মেটছখন চাই আছোঁ।
অ, অ, অ আৰে মই কথা এটা সুধিবলৈ ফোন কৰিছিলো। কি কয় মই ভাবিছো চুইমিং কৰো যিহেতু এতিয়া গৰমৰ দিন পৰিছে চুইমিং-
বহুত ভাল কথা মানে চিন্তা কৰিছ তই চুইমিং কৰাটো। আৰু যিহেতু মইো চুইমিং কৰি আছো ৰবিবাৰে ৰবিবাৰে সময় পাওঁ যিহেতু সৰুসজাই এতিয়া মানে বৰ্তমান চুইমিংটো আমাৰ সৰুসজাই গৈছে কাৰণ ষ্টেডিয়ামটো ভাঙিছে তো ষ্টেডিয়ামত থাকিলে কথা নাছিল ত তোৰ ঘৰৰ ওচৰতে হ'লে হয়, এতিয়া তই সৰুসজাই যাব লাগিব।
উম।
সৰুসজাই দূৰ হৈ যাব। কিন্তু উপায় নাই বেলেগ আৰু তোৰ ভাল নাই ন মানে সৰুসজাইত চুইমিং চুইমিং পুলটো ভাল, আৰু চাফা ধুনীয়াকৈ কৰিব পাৰি মানে কৰি ভাল লাগে আৰু এতিয়া বেলেগ তুৰ আছে ডলফিন চলবি আ গীতানগৰত এটা আছে। সৰুসজাই তোৰ হেৰি টাইম সময়টো হ'ল তোৰ ইভি আবেলি সময়ত চাৰে তিনিটা পৰা আৰম্ভ হয়।
উম। চাৰে তিনিটাৰ পৰা কেইটা বজা লকে অ
চাৰে তিনিটা কৈ টোৰ।। চাৰিটা বেছ্ থাকে। তই যোনটো বেতস কৰিব মানে বিচাৰ। চাৰে তিনটাৰ পৰা এটা। পঞ্চল্লিছ মিনিটকে।
উম।
চব কেইটা বেছে।
উম। ৰাতিপুৱাও থাকে নে ৰাতিপুৱাও থাকে?
ৰাতিপুৱা এটা বেচ্ থাকে। ৰাতিপুৱা তোৰ এটা বেচ্, তাৰপিচত আবেলি সময়ত তোৰ চাৰিটা বেচ্। তিনিটা পুল আছে তোৰ তিনিটা পুল মানে টোৰ এটা হল পঁচিছ মিটাৰৰ পুল, এটা হ'ল পঞ্চাশ মিটাৰৰ পুল। এটা হ'ল ডাইনিং পুল। তোক এতিয়া প্ৰথমতে তোক পঁচিশ মিটাৰ পুলত মানে যোগ পিয়াব দিব।
উম।
এতিয়া পঁচিশ মিনিটাৰ পুলত শিকাব মানে তোক অ', তাৰে কোচখিনি আছে তো। পিটাৰখিনি। এই গতিকে তোক মানে হেৰি ক চে শিকাব পুৰুষে শিকাব। তৰ যিহেতু হেয়া। তোক শিকাব আৰু বেছি দিন নালাগে কিন্তু এই গৰমত ভাল লাগে ন' ছুইমিং ঠাণ্ডা দিনত নকৰে আৰু পানীটো বেছি দ' ও নহয় তোৰ। কিমান হ'ব পাঁচ ফিট? পাঁচ ফুটৰ ও-ওপৰত আছ' তই? গতিকে তোৰ গলতকে তলত আহিব বুকৰলৈ আহিব পানীটো, ভয়টো নাই। গতিকে। ফ্ল'টিংটো আহি যাব তোৰ ফ্ল'টিং যোনটো আমি হাত মাৰোঁ, আমি ভৰি আৰু হাত চলাব লাগে ন।
কিমান মান ফীজ পৰে?
অ মাচুলটো অলপ বেছি হ'ব। মানে সৰু সজাইত মানে অলপ বেছি। তথাপিও ইমান সেয়ে নহয় দুই হাজাৰমান হ'ব।
পাৰ মানথ।
সুধিব লাগিব ইমান ভালকে। গম নাপাওঁ তথাপিও। মইতো ভালকে সুধিব লাগিব, সুধি পেলায় মই তোক জনাব পাৰিম, নেহেৰু ষ্টেডিয়ামতটো বহুত কম আছিলে। ইয়াতে তোৰ কিবা পোন্ধৰ শ মানকৈ লৈছিলে মাহে।
অ আৰু সদায় হয়, সদায় হয়।
সদায় মানে সোমবাৰ আৰু বৃহস্পতিবাৰতো বন্ধ থাকে। মানে সেই দুদিন তোৰ পানী মেইনটেনেঞ্চ কৰে, মেইনটেনেঞ্চৰ কাৰণে বন্ধ থাকে বাকী খেলাবোৰতো তোৰ সোমবাৰে বন্ধ থাকে।
কি কৰিবি তা কি ভাবিছো?
এই যিহেতু গৰম দিনৰ গৰম দিন পৰিছে এতিয়া আৰু লব লাগিব।
নাই গৰমৰ দিনত এতিয়া কৰ মানে যিমান যি অলপ ফ্ৰী অলপ মাচো ল'লেও মানে অলপ ৰিলেক্সেশ্যনো মানে লাগেতো। ৰাতিপুৱা সময়ত টো ওলালি, ওলাই পেলাই ধুনীয়াকে গলি যাই পেলাই কৰিলি অ' সৰু যে নালাগে তোৰত গীত বিানগৰতে ল তাতে বাছ টোল কিমান মই গম নাপাওঁ। সুধিব লাগিব। সুধি পেলই তোক জনাব পাৰিম। ও'ও' কি ক'লি?
গীতানগৰতো আছে।
তেওঁলোকৰ পুলটো ইমান এটা সি নহয়? তথাপিও? তাৰ মানে গৰমৰ কাৰণে আৰু বি ইনাৰ শিকাৰ কাৰণে আৰু মানে একদম ধুনীয়া আৰু। মানে ধুনীয়া? শিকিব নে? দিব পাৰিবি, তাতেও আছে ভাল শিক্ষক আছে তাতে শিকাবৰ কাৰণে।
ও'।
টেনশ্যন নাই তোৰ?
ও'।
কিন্তু, ষ্টিত? তিয়া মত হ'লে বেছি ভাল আছিলে।
ষ্টেডিয়াম টোতো এতিয়া ভাঙিলে এতো উপাই নাই আৰু ষ্টেডিয়াম নহলেতো উপায় উপায় নাই আৰু ষ্টেডিয়াম নহলেতো ষ্টেডিয়াম আৰু, ষ্টেডিয়াম হলে মোৰ ওচৰো হৈ গ'ল হয়। সৰু সজাই হলে এতিয়া বহুত বেছি দূৰ হৈ যায় ও'। কৰিবলৈ কাৰণে মন গৈছে, সেইকাৰণে আৰু।
উ, নাই এই গৰম মানে ভয়ংকৰ গৰমটো আৰু এই, এইটো বয়সতে আমি শিকিব লাগিব ন, মইতো চুইমিং কৰা ঊনৈশ বছৰে হ'ল। বহুত সৰু পৰা কৰি আছোঁ। মই এতিয়া ভালকে জানো, কম্পিটিচন চম্পিটিন কৰিছো মই, এতিয়া তহঁতে তুমি কব, নাজন। তু, শিকিব লাগে।
উ, নাই আমি শিকিব লাগিব। কিবা স্কপ, আছেনে চুইমিংত।?
কিয় নাথাকিব চুইমিং, চুইমিং কৰি পেলাই মানুহ এন ডি এফ গৈ আছে। চুইমিং, কৰি পেলাই মানুহে মানে প্ৰশিক্ষকো হব পাৰি।
উম
চাকৰি পায়।
উম
যদি, তই যদি ভালকে চুইমিং খেলি পেলাই, মানে নেচনেল খেলিছ। মেৰেল নালাগে নেচনেল পাৰটিচন কৰিছ, খেলিছ। আ তই, ভাল এটা চাকৰি পাবি ন। পাই যাবি আৰামছে, জেতিয়া স্পৰ্টছ পদাকটো আহি যাব ন তোৰ, আৰু ছুইমিংত মানে ইমান খৰচাটো নাই। যিহেতু ফি ফিজ মনে মাছুল টুহে আছে পাই জাবি আৰামচে, জেতিয়া স্কপ'পদাকটো আহি জাব ন তু। আৰু চুইমিং ইমান খৰছাতু নাই। যিহেতু ফি ফিচ মানে মাচুলটোৱে আছে তোৰ কেপ কষ্টিম এইখিনি কিনিব লাগিব। এইখিনিত বেছিখৰচ খৰচ নাই তই, মানে কিমান দুশ আঢ়ৈশ টকাত পাই যাবি। কষ্টটিং টো বেছি নহয়। গতিকে ইমান হেৰি নহয় আৰু।
উম
ধুনীয়াকে চলিব পাৰে মানে। কৰিব পাৰে আৰু চবেই। আৰু আজিকালি যিমান বানপানী হৈ থাকে আমাৰ ইয়াতে। আৰু ছুইমিংটো জানিব লাগে ন, যিমান যি হক, পানীতে আজি কলি।
জানিব লাগে। মই এই কাৰণে ভাবিছো লৈ লওঁ অলপ বেছি পইছা হেঁলৌ,
নাই অ, তাকেতু এতিয়া জুন, জুলাই, আগষ্ট, ছেপ্তেম্বৰ, ছেপ্তেম্বৰলৈ কৰি আঁছো। মোৰ তু ঠাণ্ডা দিন আহিলে। এই চাৰি মাহত তই ধুনীয়াক শিকি যাবি, শিকি যোৱাৰ পিছত তই, মানে টেনচণ নাই তাৰপিছত তোৰ অহা বছৰ আৰু এপ্ৰিলৰ পৰা ল'লি তেনেকে গৰমৰ দিনত কেইদিন মানে কৰিলি?
বছৰৰতো গোটেই বছৰ ওচৰতে থাকে নে বন্ধও থাকে মাজত।
গোটেই বছৰটো নহয় মানে তোমাৰ এনে। তোমাৰ হেৰি। সোমবাৰ আৰু বৃহস্পতিবাৰ। বন্ধ থাকিল। বাকী তোৰ হেৰি আহ। সেচনটো থাকে তোৰ হেৰি এপ্ৰিলৰ পৰা। ডিচেম্বৰলৈ।
ডিচেম্বৰ।
অ' ঠাণ্ডা ছিজন কিন্তু অক্টোবৰ। নৱেম্বৰ ডিচেম্বৰত নাহে মানুহ। লৰা-ছোৱালী নাহে বহুত ঠাণ্ডা বহুত ঠাণ্ডা নহ। এতিয়া নাহে এই ছেপ্টেম্বৰ লাষ্ট। ছেপ্টেম্বৰলৈ আহে। কিছুমান আহে অক্টোবৰত যদি অলপ সেই থাকে। অক্টোবৰ। সকলোৱে খেলে মানে। হয় আৰু।
উম উম উম।
মই মোৰ হিচাপত কিন্তু চুইমিং লৈ লহ।
লৈ লহ। তই এবাৰ খবৰ ল'বি বাকি ক'ত ক'ত কিমান ফিজ চিজ।
অ' মই সেইটোও খবৰ ল'ব লাগিব মই এইটো খবৰ ল'ব লাগে।
তোৰ মায়েটো আছিলে তোৰ মায়ে কি কয় এতিয়া। ক'ত পঢ়ে।
তাতে সূৰুযহ'তে কৰি আছে উম হম।
উম মই সৰুসজাইতে লম আৰু যদি। ল'ব লাগে।
নাই সৰুযে মানে চুইমিং পুলটো ধুনীয়া চাফ-চিকুণ। আৰু অহল-বহল ধুনীয়াকৈ মানুহ বহি পেলাই চাব পাৰে। মানে এটা পজিটিভ এটা। কি বুলি কয় পৰিৱেশটো বঢ়িয়া তাৰে পৰিৱেশটো। ধুনীয়া পৰিৱেশ। অতি সুন্দৰ। কৰিব।
ষ্টুডেন্ছ কিমান আছে তাতে?
আছে, ভালেমান আছে। কিন্তু ষ্টেডিয়ামতকে অলপ কম। যিহেতু অলপ ভিতৰুৱা জাগাটো। সেইকাৰণে ষ্টেডিয়ামতকে অলপ কম। ষ্টেডিয়ামত বেছি মানুহ হৈছিলে কাৰণ এ, কাষতে বি বৰুৱা কলেজখন আছিলে।
উম, উম, এ ষ্টেডিয়াম কি গোটেই খন ভাঙিলে নেকি।
গোটেইখন-গোটেইখন ভাঙিছে। একদম পুৰা, একদম মানে জিমৰ একদম হেইন নাই এতিয়া। চব বিল্ডিং-চিল্ডিং এতিয়া খালি। এটা বিল্ডিংটো ভাঙিলে হৈ গ'ল আৰু নতুনকে বনাই আছে চলি আছে। কিন্তু বনা শেষ হ'ব আৰু তোৰ আঠাইছত টাইম লাগিব। বহুত
টাইম লাগিব। এতিয়াও দুবছৰ আছে।
দুই বছৰ আৰামচে। দুই বছৰ আৰামচে।
নেহেৰু ষ্টেডিয়ামখন ভাল হ'লে ভাল। বহু আমাৰ ওচৰতে হ'ব।
আৰু নেহেৰু ষ্টেডিয়ামতটো দুটা চুইমিং পুল হ'ব ত' এতিয়া।
অ, আগতে এটা আছিলে।
আগতে এটা আছিলে। পঞ্চাশ মিটাৰৰ এতিয়া দুট দুটা হ'ব। এটা মানে বাচ্ছাৰ কাৰণে হ'ব। এটা কম্পিটিচন পুল হ'ব। গতিকে চবৰে সেইকাৰণে ভাল হ'ব এতিয়া। নতুন খিনি যাই পেলে বাট চ্ছা পুলটোত চুইমিং কৰিলে আৰু ডাঙৰ খিনি তোৰ কম্পিটিচন খিনিক মানে হেৰি ক ৰিলে এডভান্স খিনি
উম। আৰু মাজ-মাজৰ যোনটো কি কয়, ষ্টেডিয়ামৰ যোনটো-যোনখন পিটছ আছিলে। সেই পিটছ খন কি কৰিলে এতিয়া তেনেকে আছে নে সেইখনো আকৌ বনাব।
পিটছখন নহয়। এতিয়া মেইন হ'ব এতিয়া ফিফা হেৰি হ'ব, ফুটবলৰ হ'ব।
ফুটবল হ'ব অ।
এতিয়া বিশ্বকাপ তাতে হ'ব বুলি শুনিছো
হম।
এতিয়া কিবা কৰে। এ হ'বতো লাগে ৰিগেট নহয় ৰিগেট হ'ব এইটো বৰ্ষাপাৰাত আৰু আমিনগাঁৱত
আচ্ছা আচ্ছা হম
ক'ম মানে ক্ৰিকেট নাই ক্ৰিকেটৰ কাৰণে নহয় অনলি মানে ফুটবল ষ্টেডিয়াম।
উম। উম, আৰু বাকীবিলাকতো চলি থাকিব আগতে যেনেকে বেডমিণ্টন আছিলে টেনিছ আছিলে এইবিলাকতো চলিব আকৌ।
অ', সেইবিলাক চলি থাকিব। সেই-সেইবোৰৰ জাগাটো অলপ বেলেগ হ'ব জাগাটো তে টেনিছৰ জাগাটো বেলেগ হ'ব। আৰু টেনিছটো থাকিব ফাষ্ট
উম, অ', আগতে আগতে গ্ৰাউণ্ড আছিল। আগতে তেনেকে গ্ৰাউণ্ড নাছিল, উম।
উম, ছাইডত বাস্কেটবল বৰ্ড থাকিব আৰু ইফালে প্ৰেক্টিচ গ্ৰাউণ্ড এখন থাকিব। ফুটবলৰ। টেনিছৰ মানে টেনিছ অ, কোচিং কৰাই থাকিলে দেখা পাই থাকিম যে। ফুটবল খেলি আছে হেইটো এটা ভাল
অ', এইটো হেইটো বস্তু ভাল হয়, চাই থাকিব লাগে। চাব
দেৰি হ'ব দে আৰু ধুনীয়া সেউজ সেউজীয়া সেউজীয়া ঘাঁহনী ফুটবল প্ৰেক্টিচ কৰি আছে। আহ আৰু আমি ক'ত চিং টেনিছৰ কোচিং কৰাই আছে, বাস্কেটবলৰ কোচিং কৰাই আছে। আৰু ইফালে অলপ দূৰত চুইমিংটো থাকিব।
উম, হম অ', ঠিকে আছে। ঠিকে আছে। তই এবাৰ খালী এংকুৱাৰি কৰিবি।
অ', মই হয় খবৰ ল'ম খবৰ লৈ পেলাই মোক মই তোক জনাম দে। উম, উম, কাৰণ চুইমিংটো এটা ভা ভাল চিন্তা কৰিছ, ছুইমিংটো বহুত মানে জৰুৰী আজিকালি। বহুত জৰুৰী।
এ, হ'ব দে তেন্তে।
দে, হ'ব দে, দে। ভালকে থাকিবি।
উম।